হেল্ল', হেল্ল', হেল্ল',
শুনিছানে নাই।
কি কৰিছ।
উম ত এতিয়া ইণ্টাৰনেটটো বুজি পাই নহয় ন
পাও পাও
এতিয়া ইণ্টাৰনেটৰ মানে তোৰ এতিয়া কিমান ভাল ভাল কাম কৰি আছে ইণ্টাৰনেটে যেনেকে টো জ্ঞান উম হয় বাৰু কিন্তু হ'লেও এইটো ইন্টাৰনেটত এতিয়া জ্ঞান বৃদ্ধি কৰে তাৰপিছত অনলাইন শিক্ষা সহজ কৰে হয় নহ য় এতিয়া তাতো কিছুমান বেয়া বস্তুও আছে ন
অ এতিয়া ইণ্টাৰনেটে ইণ্টাৰনেট ইউজে বেছি ব্য্ৱহাৰ কৰি থাকিলে চকু খতি হয় নহয়
উম আৰু যিকোনো সময়ত তথ্য পোৱাও যায় কিন্তু ইন্টাৰনেটৰ হেয়ত ব্যৱহাৰে ত এতিয়া মানে পতকে কিবা এটা চাৰ্জ কৰিও পাই যা হম
ভুৱা খবৰ ভুৱা খবৰ বিলাকো বিয়পে নহয়
উম ব্যয়ক্তিগত তথ্যও চুৰি হয় ব্য্ক্তিগত ত চুৰি হয় তাৰপিছত সেই কি ক আশংকা থাকে
উ তোৰ লগক এইটো ফটোৱা একো শুনাই নাই
মাততো লাগি লাগি তোৰ ভাগৰ অ
সেইবিলাক আছে অ্
ঈৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে ঘৰতে বহি বহি চব কান্তি মানুহৰ লগত অ
উম কিন্তু আকৌ আ কি আও বেয়াাতটো আছে এতিয়া গেমৰ আসক্তি বাঢ়ে ইণ্টাৰনেটৰ গেম খেলাৰ ফলত
উম সেইটো তই নিজে মিলাব লাগিব
অ সেইটোয়ে বাৰু অনলাইন যোৱা খেলৰ প্ৰৱণতা বাঢ়ে অনলাইনত বহুত মানুহ পইচা লগাই মেলি এতিয়া বহুত আনকি মানে মানুহৰ মৃত্যু মুখতো পৰিছে
উম সেইটোয়ে কিন্তু কিবা এটা বস্তু ভাল থাকিলে বেয়া থাকিব বাৰু কিন্তু এতিয়াাতো তাৰ কাৰণে ইন্টাৰনেটৰ কাৰণে বহুত পাৰ কিন্তু ভাল ভাল কাম কৰিব এতিয়া ব্য্ৱসায় বিদ কি কৰিব পাৰ সময়টো আহি কৰি দে ন অনলাইন বজাৰ কৰিব পাৰ
অ আৰু কৰ্ম দক্ষাতাও কমিছে অনলাইনত এ আই কাৰণে বহুত মানে চাকৰি চাকৰি বিলাক এতিয়া নাইকিয়া হৈছে ইঞ্জিনিয়াৰ চাকৰি কিবা কিবি ঢেই চাকৰি নাইকিয়া হৈ গ'ল কাৰণ চব ইণ্টাৰনেটে কৰি দিছে বেছিভাগ ক
কিন্তু তই এয়াই কাৰণে আকৌ যে সহজতে পঢ়িবও পাৰিছ নহয় এতিয়াতো তই কিবা এটা যমান নাযাও ন ত বাইচানঞ্চত কিবা এটা শিল এতটা শিকিম বুলি ভাবিছ যেনিবা তই সেইটো যদি নাজান তই এতিয়াতটো সুধিবলে মান শু নাই তো জনাৰ ওচৰত কিন্তু তই এয়াৰটোত তো সুধিলেতো গম পাই যাব বুলি এইটো এনো কোৱা তেনেকুৱা কিন্তু তাৰ ফলত হেৰিতটো হৈছে বাৰু
অ ভুলো শিক্ষা দিয়ে নহয় সকল সজাই দিয়ে তেনেহ বহুত ভুল দিয়ে পৰীক্ষাৰ সত উপায়ে ব্যৱহাৰ হয়
উম সেইটো মানে তটো এতিয়া লাৰ্ণিং অৱস্থাত ন সিহতি শিকি আছে বস্তুটো হলেও তই যদি ভালকে যদি মানে ত নিজে অকমান যদি বুজ এটা থাকে তেতিয়া তো ইয়াৰ পৰা সহায় কৰিব ওলব পাৰো
অহ সেইটো হয় কিন্তু সেইটোয়ে চব হ'ব লিমি এটা হেৰি থাকেতটো সীমা থাকে সীমাটো অতিক্ৰম নকৰিলেই হ'ল
উম
উম কাৰণ বেছি ব্যৱহাৰ কৰিলে চব বস্তুৱে বেয়া এতিয়াোবাই ইণ্টাৰনেট ব্যৱহাৰ মানে মোবাইল ব্যৱহাৰ মোবাইল ব্যৱহাৰ কৰিবৈ কিছুমানৰ মানে এটা নিচা নিচিনা হৈ যায় ন সেইটো মানসিকভাৱে চাপ পৰে অ শিশু বিলাকে মানে আজিকালি বা বাহক খেল বিলাক নেখেলা হ'ল
উম উ তোৰ আগৌ সেই দুটামান কচোন বা তই মানে ইণ্টাৰনেট টো কেলে বেয়া পাৱানো
ইণ্টাৰনেট বেয়াপৱা মানে চাই ইণ্টাৰনেট ব্যৱহাৰ কাৰণে এই মানে উ ধেৰ আছে উম ভুৱা ৱেবচাইট বিলাক থাকে যত মানে ছোৱালী বিলাকৰ কিছুমান ধেৰ কিবাকি বেয়া য়া সেইবিলাক হয়
উম তই ভাল দুটামান কম তোক মানে তই বেয়া দুটামান কম তোক ভাল দুটা দুটামান কৈ দিম
উম
সহায় ল'ব পাৰো মানে ইণ্টাৰনেটৰ পৰা
ইণ্টাৰনেট বা সহায় লব পাৰো
উম তই মানে তই যোন টোয় বেয়া ইটাৰনেটটো ন তই মানে তাৰ দুটামান তই বেয়া দি দেখুৱাই দে মই তোক দুটামান ভাল দি দেখুৱাই দিম তেতিয়া দুইটা বস্তু ভাল হেল্লো
উম উ চাহ এ এটা মেইলি হয় মুখামুখিভাগে যোগাযোগতটো কমি যায়
উম
চব বস্তু অনলাইনতে এতিয়া আমি আমি তাক কথাও অনলাইনতে পাতি আছো
উম
আগৰ যে আগৰ দিনত যেনেকে মানে মানুহ নিজে লগ পাই কথা পাতে
উম উম কিন্তু সেইটোতো ক'ব নোৱাৰা যামে কাৰণ তই এতিয়া যেমা তই কিবা পঢ়িবলৈ গ'লি তই যোৰ এতিয়া গুৱাহাটী বা আমেৰি শিকা মিকাত আছগে তেতিয়াতো তোৰ মানে ঘৰৰ মানুহেতো খবৰটো ল'বলে আগতে হেৰিয়ত যাব লাগে প'ষ্ট অফিচ যাব লাগে তবিছতো কিমান দিন লাগে তটো কমেও তিনি চাৰি মাহ লাগে তই তোৰ যদি কিবা বেমাৰ এটা হয় আজি দিছত তি চাৰি মাহ সপ্তাহ মানুে ত এইটোতো এতিয়াছেকে ন্দত্ব গম তাৰ সেইটো লাভো লাভ
উ সেইকেইটা হয় হয় লভো আছে বাৰ নিজৰ ব্যৱহাৰটোৰ ওপৰত মানে ডিপেণ্ড কৰিব আৰু
পাৰ লগত কথা আছে এতিয়া তই কিবা এটা চাক কৰিলে সোনকে পাই যাওঁ ন তাতে খাবলৈ মনত দিব পাৰ'। এইদিনতো কি অৰ্ডাৰ দিলিব বা ক'চোন ইণ্টাৰনেটত। উম ইণ্টাৰনেটত, কিবা অৰ্ডাৰ দিছ ন নাই বা আজিলৈকে?
এতিয়া ইন্টাৰনেটৰ সহায়তে ধৰি লও পেমেন্ট খিনি, পইচা দিয়া মেলা সেয়াত সহায় পাইছো বাৰু দেই ত চবতে আজিকালি কেচ, নলয়ে ন' বেছিভাগ ইণ্টাৰনেটে চ'লে, সেইকাৰণে জেপত পইচা লৈ দৰকাৰ নাই আৰু, এতিয়া কলেজৰ ফৰ্ম ফিলাপ এডমিশ্চন চব ইণ্টাৰনেট ত হয়। উ'। অ', তুম মাতুল তুম তোৰ মাতটো লাগি লাগি আহিছে। তোৰ মাতটো লাগি লাগি আহিছে। ষ্টেবুল হোৱা নাই মাতটো কিয় এনেকে ল
উ।